অ, আহ, শু-শুনি আছো।
হয় হয়। তাকে ভালে আছা।
অ, ভালে আছো।
হয় হয় তাকে আজি বোলো বিষয় এতিয়া ভাবিছো অনলাইন শিক্ষা কেনে হ'ব।
অঁ, খুব সুন্দৰ বিষয় এটাকে তুমি বাছি লৈছা, অনলাইন শিক্ষাটোতো আজি দিনত বহুত। জৰুৰী হৈ গৈছে। গতিকে ইয়াৰ বিষয়ে আমি আলোচনা কৰোঁ। বিশদভাৱে।
হয় হয় হয় তাকে তুমি অনলাইন শিক্ষাৰ বাবে কি ভাবা এতিয়া প্ৰায় সকলো মানুহে ইয়াৰ লগত পৰিচিত হৈছে।
আহ মোৰ মতে অনলাইন শিক্ষা যথেষ্ট উপকাৰী যেনে ঘৰতে বহি ক্লাচ কৰিব পাৰি
হয়, হয়, সময় অৱস্থা তাকে সেইটোৱে ঠিক বিশেষকৈ কভিডৰ সময়ত মানে অনলাইন শিক্ষাই বহুত সহায় কৰিছে, নহ'লে ছাত্ৰ-ছাত্ৰী পঢ়া বন্ধ হৈ গৈছিল নহয় জানো।
উম হয় হয় একদম। অ, মানে কিন্তু মোৰ এটা? এটা সমস্যা হৈছিল। ঘৰতে থাকিলে মন ধৰি ৰাখিবলৈ অলপ কষ্ট হয়।
একদম, একদম ক্লাছ চলি থকাৰ সময়ত মানে কেতিয়াবা মোবাইল মেছেজ আহে। সামাজিক মাধ্যম চলাবলৈ মন যায় ন।
হয়, হয়, হয়। অফলাইন ক্লাছত শিক শিক্ষকক মানে সন্মুখত পালে এ মানে লগে লগে বস্ত সুধিব পৰা যায় অনলাইনত সেইবোৰ অনোৱা সে সেই সুবিধাটো বা অনুভৱটো অলপ কমকৈ কম লাগে
হয়, হয় ঠিকেই কৈছা বিশেষকৈ বিজ্ঞানৰ। লেপ বা ব্যৱহাৰিক বিষয়বোৰ অনলাইন বুজিবলৈ সুবিধা হয়।
উম, উম, হয়, হয় আ আ। আন এটা ডাঙৰ সমস্যা হৈছে মানে ইণ্টাৰনেট। সকলো ঠাইতে মই ভাল নে। তক নাথাকে।
হয় হয় হয় আ আমাৰ গাঁৱতো কেতিয়াবা নেট যোৱাৰ বাবে। ক্লাছ আদাখিনি। মিজ গেছিল।
উম উম উম কিন্তু অনলাইন অ' অনলাইন শিক্ষাৰ এটা ডাঙৰ সুবিধা আছে। যেনেকে ক্লাছৰ থাকিলে পিছত।
অ হা হয়, হয়, হয় আৰু তোমাৰ ইউটিউবৰ পৰা। ইউটিউবৰ এপ এপৰ পৰা জৰিয়তে পে নতুন নতুন বিষয় শিকিবলৈ পোৱা যায়। মই নিজেও কেইবাটাও অনলাইন ক্লাছ। কৰিছিলো।
অ ভাল কথা ভাল ভাল অহ তুমি কি ভাবা। ভৱিষ্যতে মানে অনলাইন শিক্ষাই। লাইন শিক্ষা সম্পূৰ্ণ সলনি। কৰিব পাৰিবনে?
মোৰ মতে নোৱাৰে। অফলাইন ক্লাছৰ এটা পৃথক মূল্যৰ আছে। বন্ধু বান্ধৱীৰ লগত মিলা। শিক্ষকসকলৰ লগত যোগাযোগ। কৰা। এইবোৰ অনলাইন সম সম্পূৰ্ণ পোৱা নাযায়।
উম উম উম মোৰ মতে ম মোৰো একমত। অ দুয়োটাৰ সুবিধা লৈ। মানে মিশ্ৰ পদ্ধতি থাকিলে বেছি ভাল।
ঠিকেই বিশেষকৈ চাকৰিৰ প্ৰস্তুতি বা নতুন দক্ষতা শিকিবলৈ অনলাইন শিক্ষা বহুত সহায়ক।
ঠিক কৈছা, এতিয়া মানে বহু বহু মানুহে ঘৰতে বহি কম্পিউটাৰ ভাষা ডিজিটেল মাৰ্কেটিং আদি। ই মানে শিকি আছে
তাকেই কিন্তু এইবিলাকে আৰু, ছাত্ৰ ছাত্ৰীসকলৰ সঠিকভাৱে। গাইড কৰিব লাগে নহলে মোবাইলৰ অপকাৰ হব পাই।
অ একদম একদম ঠিক শৃংখলা আৰু মানে। নিয়ন্ত্ৰণ থাকিলে। অনলাইন শিক্ষাৰ পৰা। বহুত মানে ভাল মানে ফলাফল লাভ কৰিব পাৰি আৰু,
মুঠতে ক'বলৈ গ'লে অনলাইন শিক্ষাৰ সুবিধা আৰু অসুবিধা দুয়ইোটাই আছে। ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰাটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ।
হয় হয় ঠিক কথা, সময়ৰ লগত খাপ খুৱাই প্ৰযুক টিক ভাল কামত ব্যৱহাৰ কৰিব জানিলেহে মানে শিক্ষাৰ ক্ষেত্ৰত বহুত আগ। বাঢ়ি যাব পাৰি,
তাকে আগবাঢ়িবৰ কাৰণে আমি সকলোৰে মানে
কৰিব হয়েইটো মানে যেতিয়া আমাৰ কভিডৰ সময় আছে ছিল যে এই ক'ভিডৰ সময়ৰ পৰা মানে আ আমাৰ এই অনলাইন শিক্ষাটো মানে বহলভাৱে পে মানে প্ৰচলন হ'ল তোমাৰ ক কেনেকুৱা অনুভৱ কোৱাচোন কভিডৰ সময়ত
নাই নাই কভিডৰ মানে পুৰা সকলো সলাই দিছে আমাক আমাক সকলোকে সলাইছে মানে কভিডৰ যোনটো আগৰ যোনটো পৰিস্থিতি আছিলে আমি অফলাইন ক্লাছ কৰিছিলোঁ বন্ধো, বান্ধবীৰ লগত মানে কৈছিলে ত তাৰে পিছত যোনটো পৰিস্থিতি স্থিতি হ'ল ক'ভিডৰ পিছত মানে অনলাইন ক্লাছত ইমান এটা হেৰি পোৱা না গোৱা নাছিল বুজিবলৈ অলপ অসুবিধা হৈছিল নেটৱৰ্কৰ যিহেতু কৈছা নেটৱৰ্কৰ কথা হয় অ নেটৱৰ্কৰ সমস্যা কিছুমানে যদি এনেকুৱা অঞ্চলত থাকে য'ত নেটৱৰ্কৰ বহুত অসুবিধা হয়। তেওঁলোকে মানে শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলে আৰু য'ত সিহঁতৰ মানে পৰীক্ষাস সমূহতো হয় তাকেইৰ শিক্ষাসমূহতো মানে ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাছিলে।
অ অ ই কিন্তু মানে তথাপিও মানে যি সেই সেইখিনি সময়ত যেনেকুৱা পৰিস্থিতি হৈছিল মানে মানুহ কতো ওলাই যাব নোৱাৰা কোনেও অফিচ কাছাৰীত যাব নোৱাৰা গতিকে তাৰ ফলত মানে এই অনলাইন মাধ্যমে বা অনলাইনৰ জৰিয়তে মানে বহুত তেওঁ সুফল লাভ কৰিব পাৰিছিল।
হয় হয় হয় সেইটো হয় বাৰু সেইটোটো ঠিকে কৈছা। তাকে আজিকালি মানে সেইটোও লাগে বাৰু অনলাইনৰ যোনটো থাকে কিছুমান অনলাইন বা ভিডিঅ' টি হওক বা কিবা কিবিয়ে হওক সকলোৱে মানে মানে চাকৰি কৰি ক্ষেত্ৰতে হওক। কিছুমানে চাকৰিৰ বাবে আৱেদনো কৰে
অ অনলাইনৰ জৰিয়তে মানে আজিকালি সকলোখিনি বস্তু অনলাইন হ'ল তুমি আজি কালি লাইচেঞ্চ এখন এপ্লাই কৰাৰ পৰা আৰম্ভ কৰি বাৰ্থ চাৰ্টিফিকেট কিবা কিবি আদি অনয়ানয় বিভিন্ন মানে সেৱাবোৰ আজিকালি অনলাইন মাধ্যমতে উপলব্ধ মানে
অফিচত নগলো হয় সেইটো এটা মানে মানে মই‌ ভাৱো কি অলপ ভালো হৈছে। কাৰণ বহুত ভিৰ।
অ, আগতে মানে সৰু, সুৰা কিবা এটা কাম কৰিবলৈ মানে অফিচত ভিৰ কৰিব লগা হৈছিল। ঘন্টাৰ পাছত ঘন্টা লাইনত দি থাকিবলগীয়া হৈছিল, তাৰ পাছতো মানে কামবোৰ বহুত দীঘলীয়া হৈছিল আৰু।
ঠিকে কৈছা ঠিক তেনেধৰণে আজিকালি বেংকতো সেনেকুৱাই হৈছে, অনলাইন হোৱাৰ কাৰণে, মানুহবোৰো কমিছে। মানুহবোৰ কমাৰ ফলত, মানে ভালো হৈছে সকলোৰে। কাৰণ বহুত ঘন্টা, ঘন্টাই, লাইন পাতিব লগা হয়। য'ত অফলাইন আছে সেইটো কাৰণে অলপমান ভাল বাৰু কিন্তু, সকলোৰে ভালতো নাথাকে ভাল- বেয়া দুটাই দিশ থাকে। এই বেয়া দিশতটো আহিছে তোমাৰ সেইয় আৰু অল সকলো ল'ৰা ছোৱালী বিলাক ধৰা আজিকালি মানে অভ্যাসটো বেয়া হৈ গৈছে।
অ, 'তেওঁলোকে মানে অধিক সময় অনলাইনতে, তেই মানে অনলাইন মাধ্যম বা সামাজিক মাধ্যম সেইবোৰত বেছি সময়, কটায়
বেছি সময়ৰ কথাই আজিকালি মানে কি সামাজিক মাধ্যম বুলি কলে, গেমটো বেছিকে চলে আজিকালি। হয়, হয়, এনেকুৱাও ল'ৰা -ছোৱালী আছে কিছুমান সামাজিক মাধ্যমত মানে পঢ়িবলৈ গৈ ফেলে, তোমাৰ সেই মোবাইলত গেম আদি তো, সেইবিলাক মানে,
উম',
তাৰ ফলত তোমাৰ পৰীক্ষাস সমূহ
ফলাফলো বেয়া হয়।
অ ', -হয় -হয় -হয়
অহ ', মানে আৰু মই অভিজ্ঞতা এটা আছে। যে, আমাৰ ওচৰৰে, মানে, দুজনমান সৰু -ভাইটি মানে ক্লাছ, পঞ্চম -শ্ৰেণীৰ মানত পঢ়া, আঃ দুজন মান মানে লৰাই, তেওঁলোকে মানে দিনৰ - দিন, কিন্তু বেছিভাগ সময় মানে অনলাইন, নদ মানে গেম, আদি এনেকুৱা ধৰণৰ, অ', কে মানে ব্যস্তত, থাকে, মই ভাবো, আমাৰ দিনৰ সময়ত মানে আমি সেই সিহঁতৰ বয়সত মানে খেলা -ধূলা কৰি মানে যিটো আনন্দ ভূত, বা মুকলি আকাশৰ তলত, য়ে আছিলো এতিয়া হয়তো সিহঁতে সেই খিনি আনন্দ বা সেইখিনি অনুভৱ তেতিয়া হয়টো নাপাব
ঠিকে কৈছা অ হয় হয় হয় নাই তাকে মই ভাবিছো আগৰ দিনৰ পৰিস্থিতি আজি টো নাইয়ে দেখিবলৈ পোৱাও নাযায় সকলোৰে মানে আজিকালি ভিতৰতেহে থাকে
অহ
থাকি থাকি আজি মানে অভ্যাসো বেয়া হৈ গৈছে স্বাস্থ্য পাতিও বেয়া হৈ গৈছে চকুৰ চকুৰটো একদম বহুত ক্ষাতি হয় যাৰ ফলত সৰুতে মানে চচমা ল'ব লগা হয় চচমা লোৱাৰ সন্মুখীন হৈ যায় তিয়াত তেওঁলোকে মানে সিহঁৰ কেতিয়াবা বয়স হ'লেও মানে চকুৰ কেতিয়াবা অপাৰেচনো কৰিব লগা হৈ যায় চিকিৎসালয়ত সৰু সৰু অ আজিকালি সৰু সৰু ইমান মান সৰু সৰু ল'ৰা ছোৱালী বিলাক চচমা লোৱা আৰম্ভ কৰে সেই তেনেকুৱা ফলত তটো এটা বেয়া দিশ আছে
হয়
কেই আৰু
অ চচমা ল'ব লগা হৈছে আৰু মানে আমি সেইকাৰণে তুমি তোমাকো কৈছো তুমি মানে যি গতিকে মানে সৰু ল'ৰা ছোৱালী বা আন এনেকুৱা লোকসকলক দেখা পপ মানে বেছিকৈ সময় অতিবাহিত কৰা নাই তুমি কিবা পৰামৰ্শ দিব বিচাৰিবা নে
হয় হয় হয় নিশ্চয় দিব বিচাৰিম পৰামৰ্শ মই দিওৱে বাৰু মই সকলোকে পৰামৰ্শ ওঁ মানে সৰু সৰু মোৰ যোনটো ভাইটি ভন্টি আছে তেওঁলোকক কমক কও কি অনলাইন ইমানকৈ ব্যৱহাৰ নকৰি ফেলাই যদি খেলা ধূলাতো অলপমান বেছ যথা
অ অ অ শাৰীৰিক মানসিক শক্তি বৃদ্ধি পাব অকমান শৰীৰ চৰ্চা মানে এইটো যোগাসন আদি ইত্যাদিবোৰ কৰিলেও মানে তেওঁলোকৰ ভাল হ'ব ন
আৰু এইটোও ভাবো যে মানে কওঁ যে সিহঁতক মানে টিউচন আদিও মানে যাব লাগে য'ত অনলাইনতে সকলোব নিৰ্ভৰশীল হৈ থাকিব নালাগে টিউচনত গৈ ফালে আহ ডাঙৰ পশী্ষা অ ক মুখে মুখে যোনটো আহে ফেচ টু ফেচ সেনেকে কলে ভাল হয় আৰু অ বেলেগ বেলেগ আমেজো লাগে ভালো লাগে আৰু কিবা কিবি নুকৰিবত থাকিলে সুধিব পৰা যায়
অ অ প্ৰত্য়ক্ষ ভাৱে যিহেতু মানে লগ পোৱা যায় শিক্ষক শিক্ষয়িত্ৰী গতিকে ত তেতিয়া মানে সন্মুখ সন্মুখিকভাৱে মানে প্ৰশ্ন বা উত্তৰ এনেকৈ আদান প্ৰদানৰ জৰিয়তে তেওঁলোকৰ মানে মানুহৰ লগত কথা পতাৰ মানে ত শৈলীটো মানে বৃদ্ধি পায় আৰু ন
ঠিক কৈছে ঠিকে কৈা তাকেই মই ভাবো এই তেনেকে
অ গতিকে আমি অনলাইন মাধ্যমত বেছি অই, মানে। যিমান খিনি পাৰি মা নিয়া ৰোল। অই, যিখিনি লাগতিয়াল লাগত। এ সময়খিনিতো তাত দিবই লাগিব। তাৰ বাহিৰেও মানে আমি ক'ম যে। মানে অনলাইনতে মানে কেৱল সীমাবদ্ধ ক কি আও অকমান মানে এ। তেওঁলোকে যাতে বাহিৰা কিতাপ আদি ফ্লোইনৰ মাদ।
অফলাইনৰ মাধ্যমে কিতাপত ঠিকে ঠিকে ঠিকে আগবাঢ়ি যাব পাৰে। কিতাও সমুহ লব পাৰে। আজিকালি অনলাইনৰ‌ মাধৰে। কিতাপ পায়। কিতাপ খন। সকলোৱে যদি কি পেলে যদি। নিজা ভৱিষষেও সকলোৱে পঢ়ে। তেতিয়া বহুত লাভ হ'ব। এইটো আমেজ বেলেগ ক্লাবো হ'ব সিহঁতৰ কাৰণে। তেতিয়া চকু নহ'ব।
উম, হম, ঠিক।
ঠিকেই বাৰু। আজিৰ। এই। বিষয়টো আমাৰ সামৰণি কৰিছো। ভাল লাগিল। কৰ কথা কৈ পেলাই। ঠিক আছে বাৰু ধন্যবাদ। ঠিক আছে।
হা।